অ ক এ এনে আছো হেল্লো বহি ক।
অ ভাত চাত খালি।
এ এতিয়া ক'ত ভাত খামি সন্ধিয়া সাঁজটো খাই পেলাই উঠিছো হে।
অ অ বাকী ময়ো নাই খোৱা এতিয়া অকণ খাম।
উম আমাৰো দেৰিয় হয় আমাৰতো চাৰে দহটা এঘাৰটা সদায় বাজে গৈ।
একে আমাৰো চাৰে চাৰে এঘাৰ
অ শুবলৈ লওঁতে তো বাৰ ন বা
অ বাৰটা এটা বাজি যায়গৈ।
দাকে কম নহ
আজিকালি তাকেহে ইনষ্টাগ্ৰাম চাই আছিলো আজিকালি কন্টেন্ট ক্ৰিয়েচন বিলাকৰ ইমান লাভ ন।
অ আহিয়ে থাকি কণ্টেন ক্ৰিয়েচন। মোৰো কিবা কিবি আহিছিল কিবা প্ৰমচন চমচন জানে কেনেকে কি কৰে আৰু মোৰ দেখোন আজিকালি বৰ এলাহ লাগে ভিডিঅ' বনাবলে।
অ সেইটো হয় বাৰু এলাহ লাগে কিন্তু ভাই আজিকালি মানে কি হয় চেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে ন‌। মানুহ বিলাকৰ মানে কিছুমান আমাৰ নিচিনা নিচ ষ্টুডেট বিকৰ স্পেচিয়েলি কনটেন ক্ৰিয়েচন কৰিলে লাভ আছে।
অ কিন্তু বনাব সেইটো পাৰিবগও লাগিব নহয় মনেই নাযায় যে আজিকালি আকমন গলেহে কৰিম।
অ সেইটো হয় বাৰু দেই মন যাব লাগিব।
আগতে মন গৈছে কেইটামান ইয়াৰ মানে গেপ দি দিয়াৰ পিছত কৰিবই এতিয়া মন নোযোৱা হ'ল দে।
অ সেইটোয়েই যোৱাত মানে, গেপ দিব নালাগে, কনচিছটেন্সী মানে মেন্টন কৰি কৰি গ'লে তেতিয়া মানে মন যায়, কিন্তু গেপ দিয়া লগে। একেলগে মন নোযোৱা
এতিয়া তোৰ যদি মই, ফতককে যদি কৈ এটা-দুটা যদি ভিডিঅ' বনাম। তেতিয়া তোৰ-মোৰ নাই। অ' নিমিলে, একোৱে নিমিলে।
একোৱে নিমিলে অ'। আৰু চাবিচোন সঁচাকে ধুনীয়াকে সাজি-কাচি ধুনীয়াকে পিন্ধি কৰি ল'ম নহয়, পিছত কিবাহে নিমিলে, কিবাহে নিমিলে!
অ' এতিয়া আকৌ মই তোৰ, ফটোও উঠিব নাজানা হ'লো আক'।
ধুনীয়াকে ফটো-চটো উঠিব পাৰিছিলো, আজিকালি একোৱে নাজনা হ'লো দেখোন!
কি যে হ'ব ভগৱান জানে! অ' কিবা ভালে নালাগে। লগত টাইম আহিছে। মানে নিজৰ কাৰণে কিবা টাইমটো পাও নে নাপাওঁ সেইটোৱে মানে নোলোৱা হৈছে। এইবোৰত ক'ৰ পৰা টাইম ওলাওঁগৈ!
অ' আম আজিকালি মানে বহুত কিবা মানে, বিজি হৈ গ'লোগে না! একো এটা হেৰি কৰিব নোৱাৰা হলোগে।
অ' আগতে কিমান-যিমান সৰু-সুৰা ঘৰৰ কাম এটা কৰিলেও, পঢ়ি-চঢ়ি হ'লেও বা তাৰ মাজতো সময় ওলাই পেলাই ফতককে ফটোটো উঠে কিবা এটা ভিডিঅ' বনাই, ৰীল এটা বনাম, কিবা এটা কৰিম।
আজিকালি সেইটোকো নোহোৱা হ'ল, সময়ে নোহোৱা হ'ল। মইতো ইনষ্টাগ্ৰামে ডিলিট কৰি দিলোঁ।
অহ।
মানে মনে নোযোৱা, নহয় মনে নোযোৱা। নোযোৱা হ'ল। কিবা চাবলৈ, কৰিবলৈ বা হেৰি কৰিবলৈ। কাৰণ ভিডিঅ'-চিডিঅ' দিব কৰিব পাৰিলে ভাল লাগে। এতিয়া ভিডিঅ'-চিডিঅ' দিবও কৰিব না নায়ে পাৰা আৰু মোবাইল যোন সেই ইমান বেয়া কেমেৰা কোৱালিটি।
কিনি ল'বি আকৌ।
কিনিব লাগিব কিনিব লাগিব। এ কেইদিনমানানৰ পিছত কিনিম আৰু, সেইটো ভাবি থোৱা আছে বাৰু।
ভাবি থোৱাহে আছে মানে, চিঅৰ নাই আৰু ন এতিয়ালৈকে সেইটো?
নাই, এই হেৰি জুনৰ পিছতকে কিনিম আৰু মানে ধৰ জুলাই ফাৰ্ষ্ট উইকমানত তেনেকে।
অ' মোৰো তেনেকে জুনৰ লাষ্ট বা জুলাই ফাৰ্ষ্টমানতে মোৰ এটা কিনা হয়, ভাবি আছো আৰু কিনিম বুলি।
কি কিনিবি আইফোন? বাহ তাৰপিছত আৰু কোনে পায় আৰু।
উম আইফোন পালেও, আইফোন। পালেও বা হাতত থাকিলেও হৈ নাযাব নহয় ৰীল বনোৱাতো, বনাব নিজৰটো মন যাবই লাগিব!
অ' আৰু আজিকালি ৰীল বনালে নহয়, বেকগ্ৰাউণ্ডৰ, বেকগ্ৰাউণ্ড ভাল হ'ব লাগিব। লাইটিং ভাল হ'ব লাগিব।
মোৰচোন বেকগ্ৰাউণ্ড-চেগগ্ৰাউণ্ড একোৱে ভাল নাথাকে।
কি চেম কিবা এটা বনাবি। নহয় বেকগ্ৰাউণ্ডডাল ভাল নালাগে। বা ধৰ লাইট এক্টিং ভাল নহয় কিবা বেছিয়ে কিবা বেয়া লাগি যায় ফ তেলএডাল লগাবি বেছিয়ে বগা লাগি যায় আকৌ নলগালে বেছিয়ে কলা লাগি যায় অ নলগালে বেয়া দেখে সে লগালে বেছিয়ে মানে অভাৰ বগা বগা লাগি যায়
উপায় নহয় এটা কি কৰো কি নকৰো আকৌ চাও এতিয়া পা টো গৈ পেলাই স্নেপচাটত মিলাই পেলাই চাও হে এ নিমিলে আকৌ উল্টা পুল্টা হৈ যায়
উল্টা পুল্টা হৈ যায় অ
কৰিবি নব নাওৱেই
নবনাওয়ে সেইটোয়ে
মই তোৰ মাজে সময়ে পোষ্ট কৰো যে ইনচ হা
বনাই কেনেকে যে বনাই ন কেনেকে পাৰে ইমান ধুনীয়াকে মেইনটেইন
অ এই এই বনাইে থাকে ন স তাহাঁতে দিয়ে থাকেতো সেই কোনে এতিয়া নাম ডাল মেচেজ দিব নোৱাৰো আৰু
অ অ
পাহৰি থাকিলি গে
অ কৈজা কৈজা
এ এইটো বাবে এলাহ লাগেৰে মোৰ মানে কি কৰে ত ন মই তোৰ মাজে সময়ে দিওঁ আৰু পষ্ট চচ কৰ মানে তেনেকে নহয় এইটো ফটো দি পেলে যেনেকে ৰিল বোৰ বনাই যে সেই তেনেকুৱাবোৰহে পষ্ট কৰো ন ৰিল মোৰ পৰা মানে নহবই নহব আৰু কেতিয়াও
অঁ সেইটোৱে
অঁ জানো কেতিয়া কি কৰিব পাৰিম এইবোৰ অলপ অলে কৰিব চাগে ভাল লাগে তেতিয়া মানে নিজক
ক্ৰিয়েটিভ লাগে অঁ সেইটোৱে আৰু মানে আজিকালি কি হয় এতিয়া মানে ইনচটাগ্ৰামৰ পৰা আজিকালি একো ইনকাম নোহোৱা হল আজি ইউিউবত পষ্ট কৰিব পাৰিলেহে বেছিকে হেৰি হয়
ইউটিউব দালা বা কোনো দিনাখন একো নকৰে
কৰে ইউটিউবত অ আজিকালি কিন্তু মানে পেইড প্ৰমচন হলে পায় আৰু কিবা এটা
অঁ প্ৰে। পেড প্ৰমোচন বোৰ আহি থাকে কিন্তু সেৰিয় লগত ভিডিঅ বনাবলৈ আক মন যাব ভিডিঅ বনালে মনে লানা ধুনীয়া আকৌ পিছালেক ধুনীয়া ধনীয়া জেগা হব লাগিব বস্তু বোৰ মিলিব লাগিব কেমেৰাটো ভাল হ'ব লাগিব এডিট কৰিব জানিব লাগিব
ভাল হ'লে হে এংগেজ টো বাঢ়িব
তোৰ আগতে এডিট কৰিব মানে আগতে পুৰা ফটা মোৰ মানে এডিট কৰিব পাঁচ মিনিটো নালাগে এনেকে এডিত কৰি - কৰি কৰি - কৰি আহি গৈছিলে আৰু, হা। তাৰ পিছত মোৰ কিমান দিন এই তোৰ যোৱা বছৰ গোটেইটো এনেকে গেপ দি দিয়া যায়। দেন নকৰি - নকৰি - নকৰি কিনে তাৰপিছত আকৌ এই কেইদিনমান- দুমাহমানৰ পৰা আক' মই ইউটিউবত চাই চাই এডিট কৰি - কৰি কৰি - কৰি, তাৰপিছত এতিয়া আহিছেগৈ আৰু।
ঐ কি আগতে ময়ো নহয়, মোক আগতে- ইহঁতে মোক এডিট কৰি দিবলৈ দিয়ে। মই ধুনীয়া - ধুনীয়া কে এনেকা বাৰ্থডে এডিট বা কিবাকিবি তেনেকে এডিট কৰি - কৰি দি থাকোঁ। আজিকালি নোৱাৰা হলোঁ। আজিকালি একোৱেই নোৱাৰা হলোঁ।
এনে - এনে কি কৰে, এতিয়া বেলেগক খুজিবলৈও কিবা লাগে।
বেগেকে মানে অশান্তি পায় ন', এনেকা লোক বৰ ভিডিঅ' এডিট কৰি পেলাই দিবলৈ।
উম। এই মানে সেইটোৱে নিজকে মানে অলপ ডাঙৰ - ডাঙৰ লগা হৈছে গৈ আৰু গম পাইছা নানে?
ৰিছপঞ্চিবিলিটি বিলাকো বাঢ়িছে।
সেইটোৱে। মানে কামেই কাম দেখোন। নিজৰ কাৰণে সময় নোহোৱা হৈছে
সময় নোহোৱা হৈছে, সেইটোৱে। আৰু যাৰ মানে সৰু ভ ন্তি- ভাইটি আছে, সিহঁতৰটো আৰু।
উম।
সিহঁত- একেই ভণ্টি আ ছে। ভণ্টিক চাই থাকোঁতে গুচি যায়।
মস্ত কামোৰ হৈছেহে। থ্ৰি, তহঁতৰ?
এ আমাৰ, আমাৰো ফ্ৰী অ। একেই।
হঁ-হঁ। তই অলপ সময় কাৰণে চাগে পাহ ঘূৰিয়ে গ'লি ন? মোৰ তেনেকুৱাই লগিছে পাহৰি যোৱাৰ কাৰণে অলপ সময়ৰ কাৰণে।
কি পাহৰি গলি?
এ কিমান ক্লাছত পঢ়ে?
অ'-অ'-অ'। মই কোৱাতে সেই কাৰণে পাহৰি গ'লোঁ। পাহৰি গ'লোঁ মানে নহয়, মোৰ কান ফিউজ হৈ গ'লোঁ।
কেতিয়াবা সোধে নহয়, মানে এইটো বছৰতো- জন্ম বছৰতো মনত থা কে এনে কেইবছৰ হ'ল বুলি সোধে কেই বছৰ হ'ল তাৰ? কেইবছৰ? সাঁত বছৰ নে আঁঠ বছৰ আছে? পাহৰি থাকিলোঁ নহয় এনেকে
অ' ছেম - ছেম, মোৰো তেনেকুৱাই লাগে। কিছুমানে সুধিলে কিমান বয়স হৈছে ভণ্টি, তেতিয়া মোৰ উল্টা উল্টা লাগি যায়। মই গ- জানো টু থাউজেন্ড চেভেনটিন বুলি। তথাপিও মানে মানুহে পুটুক্কে সুধি দিলে কনফিউজ হৈ যাওঁ।
সেইটোৱে ৰে। আকৌ তোৰ এইটো আকৌ ক্লাছতো তেনেকুৱাই হয়।
অ'। তাৰ পিছতো সেই একে উল্টা-পুল্টা খেলিমেলি। মোৰ মানে তাই সদায় টুত থকা নিচিনাই লাগে।
অ'
অ' কি যে হৈ থাকে জানো ওৱানলৈকে ঠিকে আছিলে, এতিয়াহে উল্টা পুল্টা হৈছে তই তাৰ মানে দহ বছৰৰ ডিফাৰেন্ঞ্চ ন?
অ' আমাৰ টেন ইয়াৰ্চৰ ডিফাৰেনচ আছে।
আমাৰো একেইহে, অ'। আমি গৈ পেলাই ডাঙৰ হোৱালেকে তাৰ পিছত সিহঁতৰ জন্ম হৈছে, ই সেয়াটো বাদেই দে কেতিয়াবা কেতিয়াবা মইতো ইনষ্টাৰ ৰিলত দেখো নহয় আৰু দহ বছৰৰ একে ওঠঁৰ বছৰো থাকে।
ওঠৰ বছৰ এতিয়া যে মায়ে উম ওচৰতে এনেকা হেৰি গৈছে, ফৰ্ত টুৱেণ্টি ফ'ৰ। টুৱেণ্টি ফ'ৰ য়াৰছৰ গেপ, এজ গেপ। অ'।
সে ভগৱান কি বুলি মানে ভাবিলে
ভাই মানে মই তাকে ভাবিছো ইমান এইজ গে ভাই কেনেকে কিয়
ত এনে আমি তাক ভন্টি বুলি ভাবিব নোৱাৰা ভন্টি ভাইটি বুলি ভাবিব নোৱাৰা অ
অ সেইটোৱে
ত আজিকালি মানে কিবা কিবি জিচ তিজ হৈ গৈছে আৰু বস্তু
জিজ তিচ হৈ গৈছে মানে অ একো ঠিক চিক নাই
অ ন আমাৰ দছ অ কলেজত কলেজত তাৰপাছতটো বাদে দিয়া আকৌ কলেজ ষ্টাৰট হোৱাৰ পিছত আকৌ তোৰ আছে আৰু টাইম নোহোৱা হ'ব
অ তেতিয়াতো আৰু টাইম নোহোৱা হৈ যাব
মই এতিয়া ভাবি আছো তোৰ কিবা কিবি চুইমিং বক্সিং টক্সিং শিকিম বুলি কি হয় বা মোৰ এতিয়া খেলিবলৈ বৰ মন গৈ থাকে অ
শিকিবলৈ মন যায় অ মানে জিম চিম যাব কৰিব নিজৰ অকণ ফিগাৰটো মেইনটেইন কৰিব মন যায় কিন্তু মানে ইয়াত নোৱাৰো এইটো প্লেটফৰ্মটো তেনেকে নায়েই ছোৱালী মানুহৰ কাৰণে
মোক আকৌ জীম যাব নিদিয়ে মানে মাঁ হত দিব মোক জিম যাব নালাগে তাকে বোলে
অহ আ তহত সিফালে জিম নাইও ইয়ালৈ আহিব লাগিব আমাৰ এইখিনে
উম সেইটোৱেটো সেইটোৱে প্ৰব্লেম হৈছে যানো কি কৰো আৰু এইগাল মইতো মানে খেলি পেলাই ভাল লাগে তে তোৰ মই কেতিয়া এই দুবছৰ মান কন্টিনচ মই খেলিয়ে থাকিলো স্কুলত তোৰ ক্লাছ চাছ হব না তোৰ ৰাতিপুৱাই যাওঁক মেচেজ কৰিম ক্লাছ কৰি পেলাই আকৌ তোৰ সেবোৰ চব পোৱালিবোৰ যাব আৰু তাৰ পাছত একচতেৰা কে তিফিন লৈ আহো সেইয়া তিফিন চিফিন খাই পোৰা প্ৰেকতিজ কৰিম কৰিম কৰিম কৰিম কৰিম পেলাই তোৰ ছটা মানত ঘৰ আহি পাওঁ তাৰ পাছত যে গাটো ধুই দিও মানে কেনেকুৱা টোপনি আহে মবাইলটো তোৰ চাবলৈও মন নাযায় তাৰ পিছতো যেনে তেনে তোৰ টানি টুনি চাগে এঘন্টামান পঢ়া হয়গৈল
অ নহ কষ্ট হয় তেতিয়া এনেকে খেলি ধুলি আহি পেলাই কিন্তু আকৌ ভালো লাগে নহয় খেলি চেলি থাকিলে মাইণ্ডটো ফ্ৰেচ হৈ থাকে না ফিট থাকে অ বডিবোৰ এতিয়া যে মই কেইদিন ঘৰত থাকি থাকি মোৰ মানে বদিডালে কাম নকৰা হৈ গৈছে মানে পুৰা নিজকে কিবা লগা হৈছে চি ময়ো ময়ো পেট ওলাই গৈছে সেইকাৰণেতো জিম যাবলে হেৰি কৰিছো ন যে চিম যা বা এক্সাৰচাইজ চে্কচৰ চাইজ অকণ কৰো অকমান ফিত থাকো। নিজকে যাতে প্ৰেজেন্টেবল লাগক দেখিবলে।
অ গৈছ নে নাই
নাই যোৱা মাহঁতে যাবলৈ নিদিয়ে যে আমাৰ এইফালে তেনেকে। ছোৱালী মানুহ নাযায়ে।
ই এইবোৰ যে বৰ অশান্তি ন যাব লাগে সেইটো। ছোৱালী মানুহ বাৰু বেছি ভাগ নাযায় ল'ৰা। মানুহে যেগেন যায় কিন্তু তাৰ মাজতো এজনী বা দুজনী ওলাই গ'লে সেই বাকী কেইজনীয়ো যাব।
ছোৱালী মানুহ বিলাক কিন্ত বেছিকে ল'ৰা মানুহবিলাকে থাকে। থাকে ন জিমত আৰু মেইনকে অকলে যাবলৈ বেয়া লাগে বুলে। হয় কোনোবা বা এজনী বা ভন্টি এজনী গৈছে লগত। তেতিয়া অকমান কোম্পনী এটা লগ বা। ফ্ৰেণ্ড এজনীক বিচাৰি লগ। হ'লে মানে ভাল আৰু যাবলে কৰিবলে নহলে মামা মোমুকে গোটেই আঞ্জান মানুহৰ আগত অ সেইটোয়ে মানে অ মানে আঞ্জান জেগা ন নাজা নাজানা নিচিনা মানুহৰ লগতনো কেনেকে পুটুকে ধৰ যাবলে আফচোচ লাগে।
তেজ। এইবৰে বৰ দিগদাৰ হৈছে জানো আৰু কি কৰো আৰু তোৰ আৰু এমাহে এমাহৰ পিছতহে কিবা কিবি এগাল লৈ ল'ম আৰু মই।
অ সেই তেতিয়া এংগেজ হৈ যাব আৰু কৰি
উ পিছত না পিছতকে কৰিবলৈ সময় নাপাম আৰু এই গম পাইছ নে এতিয়া যি কৰো মানে। ফুুৰো ঘোৰু কিবা শিকিো এতিয়াই মানে এতিয়া মে টাইমতটো বহুতে বেছি কম আছে কিন্তু এইকণ টাইমতে যিমান কণ পাৰো মানে সিমানক শিকিবলৈ আছে আৰু
অ তাৰ পিছতো আৰু সময়তো এনেও নাপাওঁ ফুৰা মেলা চকা একোৱেই কৰিবলৈ নাপাওঁ
মইটো পুৰা ফুৰিম চিধা কথা কেতিয়া মই ওলাই গুছি যাম ঠিক নাই।
এই চাৰি পাঁচ বছৰে আছে আৰু আৰু যাবলৈ মনো যায় নাই এটাইতো লাইফ যদি কতোতে নাযাও একো নুফুৰো নুঘুৰো লাইফটো কি মানে আহা একো মানে মিনিংফুল নহবই দেখোন।
উম সেইটো আমাৰ মা হঁতে আকৌ ঘুৰা ফুৰাটো। টো মানে ভাবে দে ভাল। পায় আৰু মানে আমাৰ মাহতেও
তহঁতো সেইটো লাই